উদহ্। কি কৰি, মই এইয়া এই কিবা অলপ লিখি আছিলোঁ। ভাল, ভাল অ, মা উঠিলেনে নাই?
মা উঠিলে অঁ, এই উঠি পেলাই বহি আছে আগফালে।
চাহ-তাহ খালা?
চাহ খামহে এতিয়া খোৱা নাই। তোমালোকে খালা নে?
আমি খালোঁ। খাই পেলাই এই ভাত কেইটামান খাই পেলাই আহিছোহে।
অঁ, অঁ ছোৱালীয়ে কি কৰিছে?
ছোৱালীয়ে খেলি আছে আগফালে। মই বাৰী পাছফালে আছোঁ।
অঁ, অঁ।
অঁ, ভাত, ভাল ভাল অঁ।
অঁ।
হেৰি, ভাত কিহে খাইছিলা?
ভাত এই দালি, ভাজি সেয়ে আও। তুমি কিহে খালা?
মই সেয়াই, সেইয়া ৰঙ লাও ভাজি মাছ আছিলে। ওঁ, মায়ে, দেউতাই, বৌ। নহয় কিনা।
অঁ, অঁ পুখুৰী আছে নাই তোমালোকৰ?
আমাৰ পুখুৰী আছে। মাছ জীয়াইছেহে খাব হোৱা নাই আৰু এতিয়া।
অঁ, অ '।
উম, ভণ্টিয়ে অঁ, আজি ভণ্টিৰ খেল অঁ, ভণ্টিৰ সেই খেল আজি এদাই হ'ল নেকি ফোন কৰিছিলা?
অঁ, তাই খেল খেলানাই খেলিবহে।
উম। তাৰপৰা আৰু বাকী ঠিকে আছে নহয়?
অঁ, ভাল ভাল।
উম।
আহিবা এদিন এই বন্ধতে, গৰমটো কমিলে।
উম, উম। মা সেই আজৰি দিনত, মা মানে সেই শনিবাৰে, দেওবাৰে বন্ধ হৈ থাকে নে? নে এইবাৰহে
নহয়, নহয়। ফৌৰ্থ ছেটাৰডে, ছেকেণ্ড ছেটাৰডে বন্ধ থাকে।
অঁ, অঁ।
এনেই নহলে বন্ধ নাই তেনেকে মিলাই পেলাই আহিবা এদিন। এই গৰমটো কমাৰ পাছত আহিবা ইমান গৰম।
অ' গৰম কমালে। এই ভাদ মানৰ পাহে গৰমটো কমিব।
অঁ', কমিব তেতিয়াপা।
উম' তাপা হেৰিয়- মাহীহঁতৰ ঘৰলে যোৱা নে নোযোৱা ওচৰ?
মাহীঅ অঁ' যাওঁ যাওঁ।
একে খন গাঁৱহে পৰে ন?
অঁ' একেখন তে আমা।
উম' এনেই সেই তোমালোকৰ এনে নামঘৰ মানে- তোমালোকৰ যিটো নামঘৰ খেলৰ হয় সেইটো সিহঁতৰ ঘৰ কষতে যে আছে সেইটো নামঘৰে নে?
সেইটো নহয় নহয় আমাৰ হেৰিহে জয়পুৰত।
অ' অ' তাত নহয়, এ তোমালোকৰ কণ কি পৰেনো জেগাকণ?
আমাৰ একেই জেগা।
জেগাটো একে পৰে সেই নামঘৰ গিটা মানে বেলেগ।
বেলেগ, বেলেগ অঁ'।
অঁ' তাপা এতিয়া আৰু এমাহ বন্ধ হয় নহয় আজি এঘাৰ তাৰিখ হ'ল আৰু আছেই খুলিবলে বহুতদিন আছে।
অঁ', এইগেইদিন বন্ধ পাইছো আ তাৰপিছত আকৌ ক্লাছ আৰম্ভ হৈ যাব এতিয়া।
উম' তুমি হেৰি কৰিবা আকৌ বি এটো কমপ্লিট কৰিছা আকৌ বি এডৰ এন্ট্ৰেন্ঞ্চ দি থাকিবা।
উম'
এণ্ট্ৰেঞ্চ বিলাকৰ কাৰণে, তাকে এন্ট্ৰেঞ্চৰ কাৰণে পঢ়িব লাগিব নহয়। উম' ধেৰ পঢ়িব ই, অঁ'। মই আজি নাই কৰা শনিবাৰে, দেওবাৰে বন্ধ আছে মোৰ।
অ' কেইটা ললি?
শনিবাৰে দেও শনি আছে দহটামান।
অঁ' অঁ' ঘৰতে কৰেহি নে সিহঁত?
ঘৰতে কৰে অঁ' ঘৰত। ঘৰলেকে আহে ঘৰলেকে আহে ময় নাযাওঁ ইংৰাজী আৰু অংক কৰে। শুনিছানে? ইংলিছে অংকয়ে। ইংলিছ আৰু অংক উম' ইংলিছ আৰু অংক কৰে।
কি ক্লাছৰ পা কৰা?
কোন ক্লাছ বুলি নহয় আৰু কৰো আৰু মানে খিচিৰি মিচিৰি হৈ আছে।
অঁ' অঁ' বেলেগ বেলেগকে আহি থাকে চাগে।
উম' বেলেগ বেলেগ নহয় দুটা গ্ৰপহে কৰো। মানে দুটা গ্ৰুপত মিলাই পেলাই মই বহাই লওঁ দুটা দুটা ক্লাছত।
অঁ' অঁ'
তেনেতে দুটা ৰাতিপুৱা এটা গ্ৰুপ কৰো আবেলি এটা গ্ৰুপ কৰো। উম' উম'
উম'
তাপা হেৰি এতিয়া ক'বালে আজি গৈছিলা নাই যোৱা নহয়?
আজি অকমান ফিল্ম চামগে নি তাকে ভাবো, আঁ'
ফিল্ম চাবাগে।
অঁ' আজি তাকে ভাবিছো এ মায়ো ঘৰত অঁ' মায়ো ঘৰতে আছে যে।
অ' কেইটা বজাত কেইটা বজাৰ পৰা আছে? পাইছো মই শুনি আছোঁ। অ' অ' টিকেট, টিকেট আগতীয়া
টিকেট অনলাইনতে কৰিলা? অনলাইনতে কৰিলে টিকেট।
অ' অ' অ' টিকেটৰ দাম কিমান লৈছে বাউ?
টিকেট হেৰি আমাৰ ৱান চেভেন্টি কে কৰিছে নেকি!
অ' তাকে আমি ভাবিছিলো এদিন যাম বুলি সেই কেতিয়ালৈকে চলিব জানো পাই?
চলিব চাগে কেইদিনমান!
উম্ তাপা বৌকো লৈ আহিবা নে? তোমালোক আহিবা? বৌক লৈ আহিবা নে- বৌক-বৌ-বৌ অ' ব-বৌয়ে চাবহি নে হেল্ল' হেল্ল'